আহ আহ হেল্ল' শুনিছা নাই হা
হেল্ল'
অ হেল্ল' কোৱা
এতিয়া শুনিছা
অ শুনিছো তুমি শুনিছা নাই
অ শুনিছো শুনিছো
অ অ মই কি কৰি আছিলা মই এ এনে বহি আছো
অ মইো সেই এনে আছিলো দেই তেতিয়া ভাবিছিলো আৰু কাৰোবাৰ লগত ফোনত কথা পাতো নেকি বুলি তাৰ পিছত তেতিয়া তুমি ফোন কৰিলা ভালে পালো
অ বাকী কি খালা ৰাতিপুৱা অ খালো
অ অ মই সেই ৰুটি খোৱা হ'ল দেই ভাত খাবলে বাকী আছে উম তোমালোকে
মই ভতেই খাই দিলো
অ ভালেই হ'ল আৰু ভাত খালে আজৰি ন অ ক'ত ঘৰ ঘৰতে আছ নেকি
অ ঘৰত মানে এই ঘৰৰ পৰা অলপ দূৰত
আহ অ অ
উম
কি ফুৰিবলৈ গৈছা
পঢ়িবলে বুলি নহয় বাৰু এনে পেহী আছে আমাৰ ইয়াতে মানে পেহী ঘৰত আহি ওচৰতে বেছি দূৰো নহয় মানে
উম উম উম ঠিকে আছে এ হেৰি তোমালোকৰ ইফালে চাহ বাগান আছে নাই বাৰু
অ আমাৰ ফালে আছে
অ আছে ন আমাৰ ফালেও আছে তাকে। মা ইয়াতো আছে মানে ভালে। স খিনি আছে তোমাৰ এনেকুৱা কোম্পানীৰ বাগানো আছে। তাৰপিছত মানুহৰ নিজৰো থাকে যে চবৰে তেনেকে আছে আমাৰ ফালে।
আমাৰো এনেকুৱা ভাল লাগে ন চাই।
অ'। এতিয়া চাহ বাগান থকা জেগাতে ডাঙৰ হোৱা ন তাৰপিছত বেলেগত এ নেথকা জেগাত।
উম আৰু কোম্পানী বাগানৰ মাজে, মাজে যাবানে কিমান। ভ লাগে আবেলি টাইমত গ'লেতো বেছিয়ে ভাল লাগে।
অ, ভাল লাগে মানে।
সা ভাল লাগে ন।
উম, পৰিৱেশটো বেলেগ এটা ধুনীয়া কৰি থাকে। আকৌ হৈ থাকে আৰু।
জানো।
কে চাহ বাগান
উম।
অ, আছে, আমাৰ নিজৰো আছে, তাৰপিছত হেৰিও আছে। আৰু ঘৰৰ আগতে মানে কোম্পানীৰ বহুত ডাঙৰ বাগান আছে আকৌ। আহ, তেনেকুৱা।
ঘৰৰ ওচৰত হ'লে বেছিয়ে ভাল লাগে।
বেছি ভাল লাগে অ, মুকলি এটা হেৰি পৰিৱেশ নিয় ন হৈ যায় ন চাহ বাগান সেউজীয়া চাৰিওফালে। উম, আৰু এনেকুৱা ঘৰত বনাই চাহপাত খাই পাইছ নে নাই পোৱা।
অ, মই নাই পোৱাৰী
নাই পোৱা ন। অ, মইতো বনোৱা বনাই পোৱা নাই কিন্তু মই সেনেকুৱা খাই পাইছো। দেই আমাৰ মানে অ, ওচৰতে অ, পাইছো ওচতে। এ, আইতাহতৰ ঘৰ আছে তাৰমানে তাহাঁতৰ ঘৰত মানে এই নিজৰ বাগানৰ চাহপাতো নিজে বনাই খাই আৰু।
অ'।
অ, সেইটো গোন্ধটো বৰ ধুনীয়া লাগে এতিয়া এনেই আমি ফেক্টৰীৰ ফালে গ'লে গোন্ধতটো পাও ন সেই তেনেকুৱা নিচিনা। একদম চাহপাত চাহপাতৰ গোন্ধটো মানে বেলেগ এটা হেৰি ধুনীয়া আৰু সেনেকুৱা হয়।
উম, ভাল লাগে ন।
অ'।
মই এইটো চায়ে নাখাও বাৰু।
অ, চাহ নোখোৱা ন।
উম, তুমি খোৱা?
চা খাওঁ কিন্তু এনেকৈ নাখাওঁ যে অভ্যাস নিচিনাকৈ ময়ো নাখাওঁ। ধৰা কিন্তু খাওঁ আৰু অ'। এতিয়া কিছুমানৰ এতিয়া ৰাতিপুৱা গধূলি চাহ লাগিবই বা দিনত হলেও খায়ে ন অ', অ', ' মই তেনেকুৱাকে নাখাও আৰু এ খা খাবলৈ কেতিয়াবা এদিন বাৰু মন যায় তেতিয়া খাওঁ। তাৰপিছত নহলে কাৰোবাৰ ঘৰত যদি দিয়ে সেনেকে খাওঁ আৰু এনেই ইমান চাহ খোৱা হেৰি নাই অভ্যাস নাই আকৌ
অ'।
উম।
ঠিকেই আছে আৰু অ এখয়া হলেও তুমি যত গলেও চাহটো বিচাৰিবাই নহয় লাগিবনে সেই সটো টাইমত খোৱা টাইমত মানে নাপালে মানে মনতটো ভাল লাগি নাথাকে ন! মানে বেলেগে কোৱা শুনো আৰু মই এইটো নাখাও মই নাজানো। বেলেগে সেই বুলি কয় মানে।
কয় কয় হেৰি কিছুমানত এক মোৰ বিষ হৈ যায় কে চাহ খাব নাপালে। অ' সেনেকে কয় মোৰতো টিং টিঙ আছে চাহ খাব লাগিব দেই তেনেকে কয় আৰু উম', অ' আমাৰ মাহীয়ে তেনেকুৱা মানে চাহ নোখোৱাকে নহবই আৰু
হয় নেকি আমাৰ নেখাও আমাৰ ঘৰত চাহ খোৱা তেনেকে নিয়মে নাই। বেলেগ মানুহ আহিলে মানে ওচৰৰ কোনোবা আহিলে মানে সেনেকে দিয়া হয় কিন্তু আমাৰ যদি চাহ আনি থৈ দিও ন সেই চাহপাত খিনি মানে বহুত দিনলৈকে থাকি যায়। অ কোনোবা আহিলেহে বনাই দিয়া হয় আৰু তাতে অ' মানে মোৰ মানুহজননেও মানে ই হাজবেণ্ডেও মানে চাহ নাখায় মই এইটো নাখাওঁ সিও নাখায় মানে
অ',
উম',
ভালেই হৈছে তুমি নোখোৱা যেতিয়া মানে দুইোটাই নোখোৱা ন।
উম নাখাও আমি ৰাতিপুৱা এনেই কিবা জলপান নিচিনা অলপ খাওঁ আৰু খাই মেলি পাছত ভাতোৱে বনাওঁ ডাইৰেক্ট ভাতে খাওঁ।
অ' আমাৰো ভাতেই খোৱা হয় বেছিকে আৰু
উম',
উম ভাত খালে তাৰমানে পিছত তুমি জ্বলেই যোৱা আৰু পিছত আৰু ভাত খাব লাগিছে বুলি টেনশচন এদটা নাথাকে হয় নে নাই। আজৰি আৰু নহ'লে আকৌ সেই বোলে কিবা এতিয়া মই আজি ধৰা ৰুটি খালো পিছত এতিয়া পেটতটো ভোকো নালাগে তেনেকে পিছত আকৌ ভাত খাব লাগে খাব লাগে সেইটো মনলৈ আহি থাকে ন।
উম', উম ' পিছে এতিয়া কি কৰিম বুলি ভাবিছা?
এতিয়াহে তোমাৰ লগত অলপমান কথা পাতোঁ তাৰপিছত অলপ ইমান গৰম ভিতৰতে অলপমান বহীম চাগে
অ সঁচাকে দেই ৰদতটো চোৱা কেনেকুৱা ওলাইছে একদম অকমান দেৰি বাহিৰত চোতালত ওলাব নোৱাৰি আকৌ
অ নোৱাৰি মোৰ তাতে ভিত ভিতৰত হেৰি নেটৱৰ্কৰ প্ৰব্লেম হয় যে তাৰপিছত এ এতিয়া আহে আৰু ঘৰৰ আগত যোনটো ৰাস্তা তাৰ কাষত মানে বাগান আছে তাৰ মাজতে ৰখি আছো সময় গৈ আছো সেইটো মানে বাগানৰ কথাই সুধিলো তোমাক মানে মনত পৰিলে
অ অ ঠিকে আছে দিয়া একো নাই
অহ আৰু
বাকী ঘৰৰ মানুহ বিলাক কি কৰিছে নো
ঘৰৰ মানুহবিলাক আছে তেনেকে ৰদ গৰমত বহি আছে
উম
অঁ আৰু
আৰু তোমালোকৰ সেই খেতি পথাৰ আছে নাই?
আছে আছে, খেতি পথাৰ কৰা হয়। এতিয়া কঠীয়া চঠীয়া পৰা হ'লেই। তাৰপিছত অ' ৰ'বপৰা হোৱাগৈ নাই, এই পানী আছে আকৌ পথাৰবিলাকত।
অ', অ'।
অ' তোমালোকৰফালে? তোমালোকৰফালে?
আমাৰ আছে, আমাৰতো ঢেৰ আছে।
অ'।
ত' এতিয়া মানে তিনি, দুখনমান আছে তো আৰু। তাৰপা দুদশৰ মানে বেলেগক দিছে হা, কৰিবলে। তাৰপিছত এইখিনি মানে নিজৰ ঘৰতে কৰিব। এতিয়া তুমি ৰোৱা নাই?
ক'ত নিজৰ পথাৰ থাকিলে নগ'লে হ'ব জানো, যাব হ'লেও লাগে আৰু।
অ', অ' সেইটোও হয়।
অ' যাওঁ তেনেকে খালি আমাৰ এফালে খেতি কৰিবলৈ বৰ কষ্ট, মানুহ নোপোৱা মানে বেলেগৰ মানুহ যে হেৰি এনে এনেইতো লেবাৰবিলাক পোৱা যায় কিন্তু বাম পথাৰ আৰু দ পথাৰ থাকে যে অ' বাম আমাৰ মানে বামপথাৰ আৰু দ পথাৰ দুইটা আছে। সেই বামপথাৰৰ কাৰণে মানুহ পুৰা পোৱা তুমি একদম কিন্তু দ পথাৰত মানে ৰুবলৈ অকণমান টান পাই গ'ল লেবাৰবিলাকে। সেনেকুৱা হয়, জোক নোলায় কিন্তু বোকা আছে পুৰা।
অ' আ
পানী নহয় মানে বোকা থাকে।
আমাৰ আমাৰ এ যোনখিনি এতিয়া আমি নিজে ঘৰতে কৰিম ন' সেইখিনিত মানে অলপ উম, শেষৰ ফালে এটা দুটা ওলাই মানে মোৰ বহুত ভয় লাগে মোৰ যে মানে মই নোৰোৱে, চাইডত ৰখি দিওঁ।
অ', অ' এ, কেতিয়াবা কেতিয়াবা কিছুমান ওলাই দেই সেই দ পথাৰত এইটো। অ' কি কয় পানী পানীৰ জুকটো ওলায় আকৌ তাৰপিছত এনেই ইমান নোলায় পথাৰত সিমান উম। বোকা থাকিলে নাহে কিন্তু যদি কেতিয়াবা কেতিয়াবা হয় ন' ৰুই থাকোতে বোলে পানী হৈ গ'ল, বৰষুণ দিলে দুদিনৰ আগত, তেনেকুৱা সেই তেতিয়াহ'লে পানীতো আহি যায় যে, তেতিয়া জোক দেখা যায় দেই দুই এটা।
অ'। মোৰ চবতকে মানে জোক অ' জোক বুলি ক'লে ভয় লাগে মানে পথাৰত নামিবলে ভয় লাগে মোৰ।
অ'। উম। হয়, হয়। ইমান গৰমত যে, কিমান কষ্ট টো খেতি পথাৰ সেইবিলাক
উম, ধান দোৱা দিনতো গোটেই দিনতটো পথাৰত থাকিব লাগে। মানে সময়টো ইমান ধুনীয়াকে মিলাই দিছে চোৱা, পথাৰ ৰুলে মানে গৰমত হ'লেও এবেলাহে ৰোৱা হয় ন'। তাৰপাছত, ধান দওঁ দা ধান দাওতেটো হেৰি ঠাণ্ডা দিনত পৰে। গৰম দিনত হোৱা হ'লেতো মানুহ একদম মৰিলে হ'লে। মানে ৰ'দত থাকিব নোৱাৰিলে হয় ন'। ঠাণ্ডা দিনত হ'লেও ইমান অসুবিধা, অশান্তি লাগে ৰ'দত। থাকিবলে। উ, উ
তাকে।
বাকী?
বাকী আৰু সেনেকেই আৰু কি কয় ত তুমি নতুন এইটো প্ৰ-প্ৰজেক্টটোতো কৰি আছা ন। উম আৰু কোনোবা আহেনে তোমাৰ লগত, মানে কোনোবা?
নাই, আমাৰ এইডোখৰ পৰা মই অকলে যাওঁ দেই, আমাৰ এই গাঁৱৰ পৰা। তাৰ পিছত তাৰপিছত, এই ওচৰৰ বেলেগ গাঁওৰ আছে বাৰু, এইটো ফালৰে
অ',। এই কৰি, কৰিবলেতো ভালেই পাই আছো চাগে ন?
উম। ভালে লাগিছে।
অ',। ময়ো ভাল পাইছো দেই
অই, শুনা আকৌ মই এফালে কাম এটা ওলাইছে, মই সেইটো কৰি লওঁ ন। তাৰপাছত, হেৰি মাজে-মাজে ফোন কৰিবা, কেতিয়াবা।
অ',। হ'ব দিয়া।
উম, ময়ো কৰিম।
অ', -অ ', - অ',। হ'ব, হ'ব অঁ ঠিক আছে। ৰাখিছোঁ, বাই।